অ', কিমান পৰিলে আজি তোৰ?
আপোনালোক ডাঙৰ মানুহ আৰু কি খবৰ?
আছোঁ আৰু ভগৱানৰ কৃপাত
থাৰ, থা
তই কেনেকৈ আছ? উ ঘৰত ভালেই
মই আছোঁ আৰু
উম।
খোৱা বোৱা
খোৱা বোৱা এ ব হেৰি বনাই থৈ আহিছোঁ হে। খোৱা নাই।
অ'।
আজি কি মনত পৰিলে অ', তোৰ মোলে?
এ বিশেষ কথা এটা কাৰণে ওক খবৰ এটা লওঁ। এই গাঁৱত ভাওনা পাতিছে। বোলো নিমন্ত্ৰণ এভাগ দিওঁ। উম।
অ', কি ভাওঁনা?
বৰাহৰ পৃথিৱী উদ্ধাৰ।
অ'। সেই ভাওৰা ভাওনী ভাৱৰীয়া খিনি গাঁৱৰে নে?
উম, এইবাৰ গাঁৱৰে, দুবছৰ নাই পতা যে এইবাৰ একদম পুৰা দেহে কেহে লাগিছে আৰু চবেই।
চবেই লাগিছে, এ গাঁওখনত সেইটোৱে ভাল অ'। চবে দেহে কাহে লাগে। ভাওনা বুলি ক'লেই হওঁক বা। কিবা হয় পৰম্পৰাবোৰ ৰক্ষা কৰি আছে গাঁওখনে।
তাকে ভাওনা খনৰ হেৰিয়তে তোৰ পৰম্পৰাতটো আগবাঢ়ি গৈছে আৰু।
উম।
এইবাৰ মানে তোৰ সঁচাকে গাঁওখননে বহুত মানে বেলেগ এটা সলনি আহিছে তোৰ বিহুতো একদম পুৰা গোটেইখিনি মিলি হুঁচৰি গালে ডাঙৰ খিনিও গাইছে। তাৰ পৰা সৰু খিনিও গাইছে,
উম আগতেও তহঁতি কৰ তথাপি। এইটো হেৰি সৰুকে হয় অ এইবাৰ ডাঙৰ ডাঙ
এইবাৰ পুৰা মানে একদম চব লাগিছে উঠিবই লাগিছে।
উম।
তাৰপিছতে মানে সেইটো কাৰণে ভালে লাগিছে, একদম চবেই কৈছে আৰু কৈছে এইবাৰ গাওখনে একদম পুৰা নিজৰ পৰম্পৰাতো গুৰুত্ব দিছে। আৰু দেই এইবাৰ মানে এনেই নহ'লে ধৰ দুই এটা মানে যি মানুহ ওলাই আহে সেইকেইটা থাক তাকে বাকীকেইটাতো আৰু নাহেই উ বাকী সেইবোৰ প সব তেনেকে সেই হুঁচৰি মাৰি মেলো তেনেকে তেনেকে এসাজ চবেই খালে, তাৰপা আকৌ আমাৰ যিখিনি আমাৰ চামৰ আছিলে আম বিলাকে গালো আকৌ। গাই পেলাই সেইটো পইচাটো ৰাখি থোৱা আছে আৰু সেইটো গাঁৱতে কিবা এটা হেৰিত কামত আহিব। অ' এইবাৰ হেৰি এইটো কি তোৰ শংকৰ উৎসৱ পতা কথা আছে আকৌ ৰাস পতা কথা আছে। হয় এইবিলাকৰ কাৰণে। গোটাই থোৱা আছে আও বাকী আমি যি
পৰাই ৰক্ষা কৰিছ হত।
এই তোৰ খুৰা খুৰী হতে এনেকে গোটেইখিনি যে মাৰিছিলো সেয়া দি জনিবা হেৰি খানা খালো আৰু গোটেই খিনি এসাজ
অ' ৰাতি মৰাখিনি অ।
গোটেই আও মানে গা গাঁৱৰ এঘৰো বাকী নাই আৰু চবেই খাইছো।
উম ভালে কৰিলি মিলা প্ৰতি এটা বাঢ়ি থাকে।
উম মিলাপীতি মানে একদম এইবাৰ কোনো নহা মানুহ কোনো নাই মানে, চববোৰ আহিছে।
উম।
তাপা একদমতো দুৰাতিয়ে গাইছোঁ, দুৰাতি একদম পূৰা ধুনীয়াকে গাইছোঁ।
দুৰাতিতে হৈ গ'ল নে।
দুৰাতিতে, আমি ৰাতি কিমান দেৰিলৈকে গাইছোঁ আকৌ। কিন্তু কোনো মানুহে মানে আহ কোনো মান মানুহেতো ইমান ৰাতি গাইছোঁ বুলি মানে একো হেৰি কৰি অহা নাই বা দৰজা চৰজা নোখোলাকৈ থকা নাই। তাৰপৰা দুঘৰ মানতো ভাত খোৱা কথাই কৈছে ভাতকেইটা এয়া বনাওঁ। তাই মা এয়া মানুহক দিগদাৰ দিব বেয়া লাগে নহয় কিছুমানে মানে তোৰ টো টোপনিৰ পৰা সাৰ পাই পেলাই আহিছে, মানে বেয়াও লাগিছে। কিন্তু এতিয়া আকৌ তোৰ দৌৰাটিত ক মানে সম্পূৰ্ণ নকৰিলেও নহয় মানে কিছুমান আগত। চাকৰি যুৱক আছে এইবিলাক ধৰ যাব লগ
যাব লগা হৈছে চাকৰি কাৰণো যাব লাগিবই আৰু আৰু বন্ধও দিয়ে আজিকালি সেই তিন দিন বা দুদিন
সেইিনিয়ে আৰু আশা কৰিছে আৰু খানাটোও ধৰ গোটেইখিনি নাথাকিলে বেয়া লাগিব যে,
কষ্ট কৰিছিলতিয়া অকবাৰ ফূৰ্তি এটা,
তাৰপৰা এতিয়াতো ভাওনাাতটো একদম চবেইখোৱালৈও চব গৈছে। আ খৰা কওঁতেও
অ হেৰি নহয় আজিকালি অখৰাৰত চাহ দিয়া হেৰিতটো আছে ন,
দিছে দিছে। প্ৰতি, দিনে আছে আৰু এঘৰে ঘৰ পৰা।
অ সেই আগতে দিয়া নিচিনাকে সেই বেলেগ বেলেগ। কপাই দিিছে নে মানে এ এ এ এফালৰপ পৰা দি আহিছে নে নে যোৰতৰ মানুহে দিছে।
দিছা আৰু মানে, যাৰ যাৰ কিন্তু প্ৰায় কিঘ দি এতিয়ালৈকেেতো দিয়ে আছে তাৰপিছতে হে উম উম! তাৰপিছতে আকৌ হেৰি এইটো কি আকৌ শংকৰচৰ পতাৰ কথা পাতি আছে।
অ শংকৰ উৎসৱতো চাগে ভাওনা আকৌ উলিয়াব, বয় নহয়।
অ তাৰপা আকৌ তাৰ পিছত দুজন মানে কৈ আছে ৰাস। তাৰপৰা আমাক আকৌ শৌ ভ পোৱালীকেইটা একেবাৰে হেৰি ইটোৱে কৈছে মই কৃষ্ট লোম ইিটোৱে কৈছে মই হেৰি এইটো কি কংস লোম এই শকতকৈ এটা যে আছে। সখি তাৰপিছত অ সি কংখ লয় তাৰপা এইেই ছোৱালী শুগোতে সোবাই গোপী লব ৰাধা লব। গোটেই বাৰু সৰুখিনিহে উৎপাত, বেছি আৰু মই সেইটো দেখিয়ে মেৰা হেৰি লাগে। কি কৈছে উম! তাৰপা তাকে এতিয়া আকৌ হেৰি পাতিছে যেনিবা এইবোৰ খোলবাদন এইবাৰ গৰম বন্ধত শিকাম বুলি খোলবাদন তাৰপা তোৰ এইটো কি বুলি কয় সত্ৰীয়া মানে সূত্ৰ নাচিবলৈ আকৌ সত্ৰীয়া নৃত্য সেইখিনি এবাৰ শিকাবলৈ মানুহ আনিব। বুলিো পাতিছে আৰু এ এনেকৈ আৰু পৰম্পৰাটো থাকিবগৈ। নহ'লে কি হ'বগে উম আৰু ধৰ যেনেকে হ'লেও আমাৰ পিছৰ প্ৰজন্মটটো ধৰ দেখি।
পৰম্পৰাতো ৰক্ষা কৰিবগৈ লাগিব সিহঁতে। বেছিকেহে কৰিব আৰু সিহঁতৰ উৎসাহটো
অ', নেকুৱা এটা হেৰি মানে যে আকৌ গাঁওখনলৈ ঘূৰি আহিছে সেইটোয়ে বহুত। আৰু আম বিলাক। এইটো ধৰ নিজৰ সংস্কৃতিতটো বজাই ৰাখি।
ৰাখিবই লাগিব। আজিকালি মানুহ বিলাকে এইবোৰ পাহৰিয় থাকিব। থাকিছে।
উম, তাৰপিছতে যেনিবা কৈ হেৰি আকৌ আৰু কৈ আছে মানে এই তোৰ জনগোষ্ঠীয় নৃত্য এটা শিকোৱা কথা ক কৈ আছে। মানে পাতি আছে। বৰতাহঁতে পাতিছে আৰু সেইটো। মানে সিহঁতক হেৰি, কৰবাৰ পৰা মানুহও আনি পেলাই যেনিবা শিকাম বুলি কৈছে।
অ'।
এই বাৰেৰহণীয়া নৃত্য। তেতিয়া সিহতৰ। সিহঁতি আকৌ নিজৰ জনগোষ্ঠীটোৰ বিষয়ে জানিব পাৰিব। অ'
আৰু বোলে হেৰি মানে সিহঁতে নিজে বুজি পাব আৰু। গোটেই অসমখন কেনেকুৱা বাৰে ৰহঙীয়া হৈ আছে।
পায়হে উঠি যাবগে পাৰিব, মইতো মানে ভাবি আছো মানে মইনাপাৰিজাত খোলা হলেতো আৰু ভাল আছিল।
আৰু ভাল আছিলে, আৰু তহঁতৰ গাঁৱত হেৰিতটো বেছি। সমণীয়া ল'ৰাছোৱালীকেইটা যে আছে। ম-মইনা পাৰিজাতত কা, হ'লে সিহঁতি আৰু আগ
অ', বহুত প্ৰতিভা আছে কৈছো নহয় মান মানে সিহঁতি এতিয়া আৰু ইমান মানে আগ্ৰহ কৰিছে সিহঁতক এতিয়া যেতিয়া এইবোৰ কথা মানে কেনেকে কৈ দিছে আৰু তোমালোকে সত্ৰীয়া যদি এতিয়া হেৰি কৰে শিকিবানে? একদম গোটেই কেইটা আৰু একদম উঠি পৰি আহিছে মানে ল'ৰা ছোৱালী গোটেই খিনিয়ে আৰু অ' শিকিম, শিকিম এটো পাছত সূত্ৰ নাচিম, সত্ৰীয়া নাচিম।
অ', এই তহঁতৰ গাঁৱত যে, বগাকে যে ধুনীয়া ল'ৰা এটা আছিলে সি সূত্ৰ নাছিলে বৰ ধুনীয়া লাগিব আকৌ।
অ', আৰু সিহঁতৰ মানে তোৰ এতিয়া কোনো একো ধৰণৰ ধৰ প্ৰশিক্ষণ দিয়া নাই কাৰণেহে দিলাতোতো সেই ধুনীয়াকে পাৰিবই।
পাৰিবই, আৰু পঢ়াৰ লগত মানে আগ্ৰহটোৰ লগত কথাত।
এতিয়াতো আখৰা চাই মানে এইবাৰ ভাওনাখন বহুত ভাল হ'ব যেন লাগিছে মানে আৰু। ভালেই হ'ব বাৰু, ইমান ধুনীয়া ধুনীয়া কৰিছে মানে কৰিব কথাবোৰ হেৰিবোৰ।
অ', খৰা চাবলে গৈছিলি?
গৈ যাওঁ বাৰু মাজে মাজে
বেলেগৰ পৰা এ কাক কনা নাই নেকি।
বেলেগৰ পৰা মানে এইবোৰ তোৰ ঢোল বজাবলে। তাৰপিছতে আকৌ অকণমান দেখাই মেলি দিবলৈ আহিছে। কিন্তু এনে ভাউৰীয়া খিনি গোতেইখিনি ভাউৰীয়াখিনি গোটেইখিনি মানে গাঁৱৰে হৈছে আৰু।
এইবাৰ সেই বিহু হেৰিয়তে দেখিছোঁ নহয়, ঢেৰ ল'ৰা-ছোৱালী আছে বুলি।
এই বিহুতে মানে পুৰা চবৰে একদম গা মানে সাতখন আঠখন হৈ গ'ল আৰু তাৰ পৰা একদম সেইটোৰ পৰা আৰু তাৰপৰা বৰসবাহৰ আলোচনা হ'ল তাৰ পৰা বৰসবাহৰ লগতে আমাৰ মানে এইটো দুবছৰ, আমাৰতো প্ৰতিবছৰে পা পাতে ন, উম' তা বা' সেইটো কাৰণে যেনিবা সেই হ'লে দুবছৰ পতা হোৱা নাছিলে। আৰু আমাৰ মানে মণিকুট ভাগ বনাই আছিলে নামঘৰৰ, তাৰপৰা সেইটো কাৰণে ক'লে যে হেৰি এইবাৰ ভাওনা ভাগ পাতি দিওঁ। আৰু গাঁৱৰ মানে সেইটো কাৰণে এইবাৰ সোনকালৰ পৰাই সেইটো কাৰণে এইবাৰ সোনকালে পা আখৰা মানে হেৰি কৰিলে, আৰম্ভ কৰিলে আৰু, এই গাঁৱৰ সৰহ ইমানখিনি খিনি আছে। চবে ভাওনা কৰিব পাৰাই হয়। গতিকে সেই
আৰু নোৱাৰাখিনিও শিকালেনো কেলে নোৱাৰিব।
সুত বা আমাৰ গাঁৱৰে লৈছে। উম। পাছত। ক'লে এইটো কি বুলি কয় এনেকে মানুহ আনি পেলাই শিকাওঁ। গাওঁখনৰ পাই কৰক একদম চবেই আও অ' হ'ব, হ'ব বুলি ক'লে আৰু ত' সেইটো কাৰণে মানে বন্ধ বাৰতে পাতিছে যাতে গোটেই মানুহখিনিয়ে আহিব পাৰে আৰু গোটেইখিনিয়ে লাগিব পাৰে।
বন্ধ বাৰতে পাতিলে সকলো মানুহবোৰ যাব পাৰে।
আৰু মানে ধৰক বৰসবাহতো কম খিনি মানুহ হয় নি। নামঘৰ চোন গোটেইখন একদম পুৰা মানুহে ভৰ্তি টি হৈ থাকে আৰু আমাৰ নামঘৰ ভাওঁনা
সবাহ বিলি যে এনেকে ক'লি ভাওঁনাত দেখোন বহুত দূৰলৈকে গাড়ী মটৰৰ সেই শব্দ নুশুনোৱে। মানুহক খোজ কঢ়া সেই কে বেছি।
সেইটো আৰু আমাৰ গাঁওৰ ভাওঁনা বুলি ক'লে আৰু মানে তো মানুহৰ কিম কিমান সমাগম ঘট-
উম, ভিতৰত বহা বোলে বহাও অব বাহিৰত চ কী বহা বোলে বহা উঠি ছোৱা, বোলে উঠি ছোৱা। ৰাচ স্তাত থকা বোলে, ৰাস্তাত থকা।
সেইটোৱে। মই সেইটো কাৰণে বোলো আৰু বহু বহুতদিন মানে ভাওঁনা চোৱাই নাই সেই গাঁৱত নপতাৰ পৰা ভাওঁনা চোৱাই নাই।
অ।
সেই দুবছৰ আগতে ভাওনা চোৱা মই একদম মানে।
চাবলৈও মন গৈ আছে চাগে।
গৈ আছে গৈ আছে আৰু তাতে মানে তো আমাতো এনেও এনেই।
ময়ো সেই তহঁতক তহঁতৰ তাতে চোৱাগে আৰু মই। নাই ক'তো চোৱাই নাই তোৰ লগত তহঁতৰ ঘৰত তাতে চোৱা
আমাৰ গাঁৱত মানে এনে ধৰ ভাওনাটো প্ৰতি বছৰে মানে ধৰ এটা দুটা হলেও কবাৰ পৰা বেলেগৰ পৰা আহে কিন্তু এইবাৰ সব খিনি গাঁওৰে যে সেইটো। সেই কাৰণে মানে একদম পুৰা ভাল লাগি আছে।
ভাল লাগে আৰু সেইটো কবলৈও ভাল লাগে চাচোন। গোটেইখিনি গাঁৱৰ ভাৱৰীয়াই।
উম আৰু মা না বাবুত একদম হেৰি ভাকো ধুনীয়াকে পাতিছে যে হেৰি কৰিছে যে উম সেইটো কাৰণে।
কি বৰাহৰ পৃথিৱী উদ্ধাৰ অ'। আগতে তহঁতৰ হেৰত ধেৰ বহুত কেইখন ভাওনা পাতিলে আকৌ মই বহুত মই চাবলৈ যোৱা বহুত কেই।
পাতিলে পাতিলে বিপ্ৰদ আমোদৰ পাতি। তিলে। তাৰপিছতে আৰু মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ নি। সিংহ জাত।
নিসিংহ মৰাৰ।
বহুত খিনি পাতিলে আৰু তোৰ ভাওনা এখন পাতিম বুলি ক। লে মানুহে মানে ত কিবা এটা দিবলেও মানে দান বৰঙণি দিবলৈও মানে এই। সেইটোৱেতো কুন্ঠাবোধ নকৰে, যিমান খিনিয়ে পাৰে সিমান খিনিয়ে। দিয়েই মানে। সেইটো সেইটোও মানে।
আৰু ভাল তহঁতৰ গাঁৱত ভাওনা ভাল হয়য়েই।
এইবাৰ মানে বহুত ভাল লাগিছে মই কৈছো নহয় মানে একদম চবে আৰু মানুহখিনি উৎসাহটো দেখি মানে বেছি ভাল লাগিছে।
উম।
তাকে হেৰি এইটো কি চাবিচোন যদি পাৰ আহিবি আৰু।
যাম, যাম কেলে নাযাম বাৰু যাম। হম। তাৰ পিছত ভাত পানী কি বনালি?
ভাত বনোৱাই নাই বনাম হে এ দালিকে বনাম আৰু।
অ', অ' বাৰু হ'ব তেতিয়াহ'লে
তাকে হ'ব। অ' দে অ'।
উম, উম।